হেল্ল'।
অ কোৱা।
খবৰ
উম ভাল ভাল তোমাৰ?
উম ভাল ভাল মোৰো ভাল।
উম কচ
উ ব্যস ব্যস্ত আছ নেকি?
নাই নাই কোৱা?
উম। মই বোলো এনেই আজি অলপ কিবা ফিটনেছৰ ওপৰত আৰু ব্যায়ামৰ ওপৰত এটা অলপ কিবা আলোচনা কৰো। আহ মানে এই বিষয়টো বৰ্তমান সময়ত বহুত গুৰুত্বপূৰ্ণ তুমি কি ক'বা?
উম, উম, একেবাৰে ঠিক কৈছা বাৰু গুৰুত্বপূৰ্ণ হয় ধৰা উম আজিকালি সকলো মানুহোৰ ব্যস্ত থাকে। ত' ব্যস্ত জীৱনৰ বাবে বহুতো নিজৰ স্বাস্থ্য প্ৰতি গুৰুত্ব দিবলৈ পাহৰিয়ে যায় সময় মিলাব নোৱাৰে ব্যায়াম আৰু ফিটনেছ কৰিবলৈ
উ
আ ক
প্ৰথমে এটা কথা কোৱা মানে ফিটনেছ বুলিলে তুমি কি বুজা?
উম মোৰ মতেতো ফিটনেচ মানে কেৱল শিংঘৰি নহয় দেই উম কব গলে তুমি নিয়মীয়াকৈ ব্যায়াম তুমি এনে কোৱাচোন তুমি নিয়মীয়াকৈ এনে ব্যায়াম কৰা নেকি। মানে শৰীৰক মানসিক আৰু আৱেগিকভাৱে সুস্থ হৈ থকা
নকৰো।
আহ ধৰা মানে বহুতে ভাবে যে জিমলৈ গ'লেই ফিট হ'ব পাৰি কিন্তু ফিটনেছৰ অৰ্থ ইয়াতকৈ বহুত বহল বুলি মই ভাবো ধৰা সুষম আহাৰ
উ
ফিট ফিট থাকিবলৈ সুষম আহাৰ নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত টোপনি আৰু মানসিক শান্তি এই সকলোবোৰ ফিটনেছৰ এটা অংশ বুলি মই ভাবো
উম উম ঠিক কৈছা মানে ব বহুতে ভাবে যে জিমলৈ গ'লে ফিট হ'ব পাৰি কিন্তু আঃ ফিটনেছৰ অৰ্থ ইয়াতকৈ বহুত বহল। উ তুমি নিয়মিতকৈ ব্যায়াম কৰা নেকি?
অ মই চেষ্টা কৰো প্ৰতিদিনে পোৱা মানে যেতিয়া সময় মিলে প্ৰায় ত্ৰিশ মিনিট এটা খোজ কাঢ়ো আৰু কিছুমান সহজ ব্যায়ামো কৰো।
অ বহুত ভাল অভ্যাস ব্যায়াম কৰিলে কি কি লাভ হয়?
আহ ধৰা ব্যায়ামে শৰীৰ শক্তিশালী কৰি ৰাখে ওজনটো নিয়ন্ত্ৰণত ৰাখে আৰু হৃদয় যন্ত্ৰ সুস্থ ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে বুলি মই ভাবো।
উম উ মানসিক স্বাস্থ্য ক্ষেত্ৰতো ব্যায়ামৰ ভূমিকা আছে নেকি?
অ আছে নিশ্চয় ধৰা ব্যায়াম কৰিলে মানসিক চাপ কমে আহ মন ভাল থাকে আৰু আত্মবিশ্বাস বৃদ্ধি পায় বুলি মই ভাবো।
এতিয়া বহুত যুৱ যুৱক যুৱতী জিমলৈ যায় তোমাৰ মতে জিম কৰাে যথেষ্ট নেকি?
অ', নহয় অ', উম, জিম এটা ভাল উপায় কিন্তু সকলোৰে বাবে জিমলৈ যোৱাটো প্ৰয়োজনীয় নহয়। বুলি মই ভাবোঁ ধৰা খোজ কৰা দৌৰা যোগ কৰা চাইকেল চলোৱা বা খেল ধেমালিও ভাল ব্যায়াম বুলি মোৰ মতে
তুমি কোনটো ব্যায়াম বেছি ভাল পোৱা?
কিেইা
তুমি কোনটো ব্যায়াম বেছি ভাল পোৱা?
অ মোৰ যোগ ব্যায়ামটো বহুত ভাল লাগে আৰু ইয়াৰ ফলত শৰটো নমনীয় হয় আৰু মনটো শান্তি থাকে সেইবাবে মই সকলোৱে যি আহ সদায় যিমান পাৰো মই যোগ ব্যয়ামটো কৰিবলৈ চেষ্টা কৰৱে।
ঠিকে বাৰু কৰি, থাকিব লাগে ব্যায়াম। তাৰ মানে যোগ ব্যায়ামৰ বিষয়ে অলপ মানে বেছি হেৰি আৰু ভাল আৰু এইবিলাক।
অ',
বহুতে কয় যে ব্যায়াম কৰিবলৈ সময় নাপায়। উম, সময় নাথকা বহুত ক্ষেত্ৰত এটা আ অজুুৱাত বা বিশ বা ত্ৰিশ মিনিট সময় উলিয়াব পাৰিলে যথেষ্ট ব্যায়ামৰ কাৰণে। হেল্ল' হেল্ল'
হেল্ল'
অ', দিয়া তুমি বিশে মানে অ', ব্যস্ত আছে চাগে হ'ব দিয়া।
এই নেটৱৰ্ক প্ৰব্লেম হৈ গৈছিল কোৱা হেল্ল' নেটৱৰ্ক প্ৰব্লেম হৈছিল।